হেল্ল' অ অ শুনিছা মই এনেই আ তুমি তোমাৰ পৰি আছো বিচনাতে তুমি
চেম চেম মইও এনেই বিছনাতে পৰি আছো
আচ্ছা ভাত খালা
খালো কেতিয়াবাই তুমি খালা
মই খাইছো আৰু অলপ আগত আজি অলপ অলপ দেৰি হল মানে মা পাপা অতে ক'বাত গৈছিলে ন বাহিৰত সেইকাৰণে অলপ দেৰিকে আহিলে চ ইতিয়া খাইছো আৰু অলপ আগত দহ পোন্ধৰ মিনিট হৈছে সেইটয়ে বাকী ক চবৰে ভাল ঘৰত
ঘৰত চবৰে অ ভালেই ঠিকে আছে বাৰু
ঠিকে আছে দিয়া মোৰো ভাল আৰু চবৰে ভালেই ঠিকে চলি আছে সেইটোৱে। কিন্তু আজিকালি ক'বাত বাহিৰত গ'লেও মাস্ক লগাই যাব লাগে তোমাৰ ইমান পলিউচন
নকবা আৰু গুৱাহাটীতো বেছ কি
সেইটোয়ে
কি হৈছিলে জানা এই হেৰি সৰুতে হেৰি পঢ়াৰ পিছত টোৱেলভৰ পিছতে পাইছো গুৱাহাটীলৈ যাম বা ট্ৰেইনৰ পিছতে মইগুৱাহাটীলৈে যাম বুলি ভাবি আছিলো পঢ়া শুনাৰ ক্ষেত্ৰত এ যিহে এখন তাত তোমাৰ ধূলি বালি পলিউঢন ইমান হৈছে শুই থাক অ একদম মানে তাত যাবলৈকে এতিয়া ভাল নলগা হৈছে।
উম আগৰ দিনহে ভাল আছিলে তোমাৰ এতিয়া মানে এইবিলাক গাড়ী ইমান নছিল ন গাড়ী বাইক নাছিলে। চবে মানে চাইকেলত তে যায় নহলে খোজ ককাঢ়ি যায় নহলে বেলগাড়ী যেতিয়া আছিলে
সেইটো পোৱাই নাই
সেইটোয়েতো আমি এইটো নাপালোয়ে তোমাৰ এতিয়া
কোৱা।
ওচৰতে দেখি পায় সেইবিলাক আৰু
উ আৰু ইমান গৰম পৰে তাত বেছি একদম কষ্টবিলাকো নোহোৱা
সেইটোয়েই তোমাৰ এইবিলাকক কাৰণে তোমাৰ য এইবিলাক যি পলউচন হয় ত পলিউচন বিলাকে গছ খিনিও মানে গেলাই দিয়ে মানে গেলি যায় বস্তুটো
তেজপুৰতো তোমাৰ হৈছে মিছন চাৰিআলি ফালে দেখা নাই ব্ৰিজ বঢ়াই দিলে কালি একদম গোটেই গছ এডাল গছো নাই
সেইটোয়েটো তোমাৰ এইটো চব গছ গছ গছ গছনি কাটি দিছে তোমাৰ বীজ বনাব কাৰণে নহলে ঘৰ বনাবৰ কাৰণে
ইফালে যাবই ভাল নলগা হৈছে ইমান একম পোৰা ধূলি বালি
সেইটোয়েতো তোমাৰ ভাবাচোন ইনভাইৰমেন্টটো কিমান কষ্ট দিছে মানুহ বিলাক
উম। সেইটোৱে
সেইটোৱে মানে কৰিব লাগে এইবিলাক টো হয় জৰুৰী হয় কিন্তু মানে ইমানো কটা কাটিব নালাগে আৰু গছ গছনি ন
উম সেইটোৱে উম সেইকাৰণে এতিয়া বেছি ভাগৰে অক্সিজন প্ৰব্লেম দেখা নাই হস্পিতললৈ গ'লে বেছিভাগৰে সেইটোৱে দেখোঁ অক্সিজেন উশাহ উশাহ লোৱা প্ৰব্লেম হয় মই ৰিচেণ্টলি কালি তোমাৰ মোৰ। তোৰ অসুখ হৈছিলে মই এতিয়া কালি সেই তেজপুৰ এনেকে গৈছিলো ত' তাত তাতে মই দেখিছো যিতো এতিয়া মানে উশাহ ভাল প্ৰব্লেম হৈ আছে
আচ্ছা আচ্ছা গম পাইছো
খোৱা লোৱাই প্ৰব্লেম সেইকাৰণে মানুহে এতিয়া ডক্তৰবিলাকৰ এই হস্পি হস্পিটেলত বেছি মান এইবিলাক প্ৰব্লেম দেখি দেখাই থাকে
অ মানে উশাহটো লোৱা কষ্ট হয় আৰু যাৰ যাৰ হেৰি আছে ন চৌ তোমাৰ এটা যে বেমাৰ এটা হয় যে বেছি মানে দৌৰিলে নহলে কিবা অ আস্থাম অ সেইটোও সেইটোও বেছি হৈ যায় মানে এতিয়া মানে বস্তুটো পোৰা ধোঁৱাতটো কম হৈ যায় ন অক্সিজেনতো কমি যায় চৌ' মানে উশাহটো ল'বলৈ টান হয় উশাহটো নাহে বেছি চৌ' সিহঁতৰ মানে আস্থামাৰটো উকাই যায় বেছি
অঁ হয় মোৰ তোমাৰ আমাৰ আমাৰ স্কুলতে এনেকে খেল হ'লে ন এইবিলাক খেলে খেলাৰ লগে লগে যে একদম পোৰা যেতিয়া মানে দৌৰা হয় বা কিবা তেনেকৈ কৰা মানে কাবাডিয়েই হওঁক বা কিবা এনেকৈ ৰানিঙেই হওঁক এনেকৈ কৰিলে যে ইমান প্ৰব্লেম হয় নহয় কেতিয়াবা। বহুতৰে মই দেখিছোঁ। এই এইবিলাকৰ কাৰণে পলিউচন বিলাকৰ। কাৰণে আৰু গছ গছনিবিলাকো কাটি কাটি দিয়ে। হে চাৰিআলিতটো কাটি আছে।
অ এইটো ন আমাৰ এইফালে ওচৰতে আছে। চাৰিআতটোতো অ গম। পাইছো এইটো বাকী এইফালে তোমাৰ মাজতে যে আমাৰ ঘৰৰ ওচৰত জানা জুই লাগি গৈছিলে। পুৰা গছ গছনিবিলাকত তোমাৰ মানে বহুত ৰ'দ দিছিলে ন।
উম, উম।
মানে উ পিছফালৰ পুৰা গছ গছনিৰ পৰা জংঘলটো মানে জ্বলি গ'ল আৰু। পুৰা তোমাৰ এনেকে ফায়াৰ ব্ৰিগেড মাতিছে সিহতে মানে সিহতেও মানে প জুইতটো ৰখাবই পৰা নাই ইমান জুই।
উম আৰু ৰ'দো কম দিছে নেকি বাৰু ইমান বৰষুণ যেনেকে দিয়া ৰ'দ যেনেকে দিয়া ঠাণ্ডাও সেই একে দিয়ে ৰ'দো একে দিয়ে।
সেইটোৱে বাকী। তুমি চোৱাচোন যেনেকে আমাৰ কালি হা ইয়াত তোমাৰ কি হৈছিলে ৰ'দতটো পুৰা দিনত দিছিলে হা। তাৰপিছত ৰাতি তোমাৰ খালি তোমাৰ বিছ। কেইদিমান বৰষুণ দিছে। ভাবাচোন আহেইখিনি। মাই কিমান ঠাণ্ডা পৰিবনো।
অ এইটো একদম মানে নহয়। এতিয়া যে আমাৰ ইয়াত মই এতিয়া অকল এই হেৰি এনেকুৱা টাৱাং চাৱাং এইবিলাকত গ'লো যে উশাবিলাক যে একদম বহুত প্ৰব্লেম হয়। ইমান ঠাণ্ডা পৰে।
অ সেইফালে মানে। এনেকুৱা এইকাৰণে হয়। হয় ন মানে সেইবিলাক বস্তু পাহাৰীয়া ন জোগা। বিলাক চ মানে পাহাৰীয়া। এই য়া এলাকাত যামন এল্টীটিউড বেছি হৈ যায় ন তৌমানে উষাতো লোৱা প্ৰব্লেম।
এইটো এইটো আস্থা মাৰ। ম যোন যাৰ মানে থাকে ন সিহঁততো যাব।
নাই না নাই সিহতে যাব নোৱাৰিব আৰু তাত মানে। কিবা হৈ যাব বহুত বেয়া ঘটনা হৈ যাব তাত।
উম ৰিচেন্টলি ম মোৰ নাগ মন্দিৰ এতিয়া নহয় এই যোৱা বছৰ তোমাৰ এই শাওণৰ মাহত আমাৰ দাদাহঁত গৈছিলে নান মনি এনেকে চ তাই ন উম দেওবাৰে ৰা ৰাতি সোমবাৰে তাত পায়গৈ তেনেকৈ কাৰণে যে যায় যে ৰাতি ত' তোমাৰ তাত কি হৈছিল নাগমন্দিৰ গৈছিলে ত' মানে দাদা একদম ওলাই অহা লৈকে মানে পাছ যত বনাই নহয় তাৰ লৈকে একদম পুৰা পুৰা ঠাণ্ডা হৈ গৈছে বৰফৰ নিচিনা মানে আই হেৰি হৈ গৈছিলে একদম থৰ লাগি গৈছিলে ইমান ঠাণ্ডা ইয়মন তাত
অ সেইফালে ঠাণ্ডা আছে অলপ
ঠাণ্ডা দিয়ে আৰু মানে সেই নাগ মন্দিৰৰ পৰা ইফালে ততো আৰু যাবই নোৱাৰি মানে এনে বাইক চাইক লৈ লৈ গ'লে নহয় উতে মানে ক পৰা তলৈ কাপোৰ পানি যাব লাগিব
আচ্ছা-আচ্ছা অ' মানে, সেইটো গৰম বস্তু মানে। গৰম কাপোৰ পিন্ধি যাব লাগিব আৰু গ্লভ যুজবলাক মোজা, জেকেট সেয়া। বাকী। বাকী জানা তুমি, আমাৰ যে পিছফালে মানে বহুত পিছফালে হা। আমাৰ গাঁৱতে, এটা মানে। ফেক্টৰী এটা আছে ন। মান স ফেক ফেক্টটো প মানে ফেক্ট টো মানে বেয়া বস্তু খিনি কেমিকেল বিলাক মানে ইয়াতে এৰি দিয়ে ন। পানীতে এৰি দিয়ে। চ' মানে আমাৰ। তো যাৰ ঘৰত মানে এইবিলাক পানী ব্যৱস্থা নাই সিন্ততো প নদীটোতে তো গা ধুৱে। তোমাৰ কাপোৰ ধোৱে ন তাৰপিছত। তাৰ পানীয়ে মানে আ আনি। পেলাই ঘৰত হেৰি বনাই, ঘৰৰ হেৰি বনাই। তোমাৰ ভাত, পানী সেইটোয়ে। তাৰপিছত মাজতে কি হৈছিলে মানে, এনেকুৱা হৈ গৈছিলে ন তোমাৰ কেমিকেলটো বেয়া-বেয়া কেমিকেল এৰে ন। পানী চ' মানে- মানুহ এজন- পুৰা মানে বেমাৰত পৰি গৈছিলে, মানে মানুহজনৰ- হেৰি হৈ গ'ল, বহুত কিবা বহুত এনেকুৱা- বেমাৰ হৈ গ'ল কি মানে খোজকাঢ়িব নোৱাৰে আৰু। আৰু কবও নোৱাৰে। অ' পেৰালাইচিচ কিবা হৈ গ'ল মানে। অ' সেইটোৱে হৈ গ'ল মানে- সেইটো ভাবাচোন- তোমাৰ মানে ফেক্টৰী এটা খুলিছে মানে ব্যৱস্থা হ'ব লাগে ন। কেমি নিজৰ কেমিকেলটো আৰু বেয়া বস্তুতটো এটা জাগাত পেলাব।
উম পানীত যিহেতু নদী পা যেতিয়া পানী অনা হয় মানে- বোৰে। ত' তাত তো পেলাব নালাগে। বেলেগ মানে এনেকুৱা লেতেৰা খিনি বাহিৰত পেলাব লাগে বা তেনেকুৱা তোমাৰ এনেকুৱা আজিকালিতো বহুত সুবিধা হৈ গ'ল, তেনেকুৱা ডাষ্টবিনৰ গাড়ী তোৰ ঘূৰিয়ে থাকে। তোমাৰ তাত এনে কে ধুনীয়াকে এটা জেগাত গোটালে তাৰ পিছত একদম ধুনীয়াকে বান্ধি মেলি পেলাই দিব লাগে আৰু আজিকালি কি জানা সৰু পোৱালি খিনিৰ কাৰণেও হয়। এই চিপছৰ পেকেট খালে, য'তে ত'তে পেলাই দিলে। পানী পটল খালে পেলাই দিলে।
সেইটোৱে।
মাক দেউতাকেই হওক বা কোনোবা নিজৰ মানে মানুবিলাকে শিকাব লাগে যে যতে ত'তে পেলাব নালাগে ডাষ্টবিন থাকে তাত পেলাওক। অকল পোৱালি বুলিয়ে নহয়। চব ডাঙৰখিনিও।
সেইটোয়ে মানে কিবা এটা বস্তু খালে মানে নিজৰ পকেটত ভৰাই থৈ দিয়া আৰু যত ডাষ্টবিন পাই তাত পেলাই দিয়া তুমি এনেকে ৰাস্তাত পেলোৱাতটো বেয়া ন।
উমহো সেইটোয়ে তাৰ কাৰণে পলিচন হয় আৰু এতিয়া তোমাৰ এতিয়া ব্ৰহ্মপুত্ৰই হওক বা এতিয়া বিশ্বনাথ চাৰিআলি যোনটো তোমাৰ ঘাট আছে
অ'।
বা তেজপুৰ, গণেশগুৰিত সেইবিলাকত চাবাচোন তোমাৰ পাৰে পাৰে গোট- তেই লেতেৰা।
সেইটোৱে আৰু তোমাৰ
গা ধুৱে একেই ঘাটত মানুহখিনিয়ে গা ধুৱে তাতে গোটেই জাবৰ আনি এনেকে পেলাই দিয়ে মই ৰিচেণ্টলি দেখি আহিছো।
অ আচ্ছা আচ্ছা কত তোমাৰ কি কয় যেনেকে- তোমাৰ গুৱাহাটীত হা বেছি বৰষুণ দিলে বানপানী কিয় হয় কোৱাচোন?
অ'
মানে এনতে যে মানে কি যিবিলাক যে এতাই পেকেট বিলাক আৰু যিয়ে বস্তু হওক ন সেইবিলাক বস্তু ড্ৰেইনত পেলাই দিয়ে তাৰপিছত ড্ৰেইন খিনিতো ভৰ্তি হৈ যায় ব্লক হৈ যায়। তেনে পানীটো চলাচল কেনেকে হ'ব ন চ' সেইকাৰণে মানে বানপানী হলে বানপানী হৈ যায়। বেছি বৰষুণ হলে গুৱাহাটীত গম পাইছা
সেইকাৰণে হয়
সেইটোয়ে বাকী আমাৰ মাজতে ঘৰৰ পিছফালে যে সেই নদীত যে কথাত- তো কৈছিলো অ এক সপ্তাহ মান আগত খাম মানে চব মানুহ বিলাক মানে ভিৰ হৈ গৈছিলে তাৰপিছত মই ভাবিছো কি হৈছে ইয়াত তাৰ পিছত ওচৰত গৈ চাইছো মানে মাছ বিলাক যে মৰি নদীটোৰ ওপৰত উঠি টি আছে মানে
অ সেইটো এতিয়া সিহঁতেও সিহ সিহঁতেওতো প্ৰব্লেম পাই ন
সেইটোৱে
উমম সেইটো বুজি পাব লাগে যোনে ফেক্টৰী চলাই সেইটো নিজে বুজি পাব লাগে সেইবিলাক
সেইটোৱেইটো এতিয়া
উ আমাৰ পিছফালৰ পৰা ইতা ভাটা এটা আছে তাতো তো তাতো তাৰ যে যোনটো মানকে ধোঁৱা যোনটো পলিউশ্যন ডাৰৰেক আমাৰ ফালে আহে মানে?
আচ্ছা
একদম বুটেত মানে আৰু সেইটো তোমাৰ এতিয়া পলিউশ্যনটো আহে বাৰু সেইটো আহে তাত বনাইছে এইটো নিজে এটা ব্যৱস্থা কৰিব লাগে যে এইটো পতকৈ ডাইৰেক্ট আমাৰ ফালে আহে আম ইমান সৰু সৰু পোৱালি আছে এফেক্টতো হ'ব পাৰে ন! পোৱালি খিনি? এইটো অলপ নিজে বুজি পাব লাগে।
সেইটোৱেইতো।
উম।
এইটোৱে আৰু সেইবিলাক কথা শুনাবলৈ তোমাক কল কৰিছিলো
উম।
হে দিয়া হ'ব আৰু দিয়া অ হ'ব দিয়া বাই বাই অ।